হেল্ল,
কি খবৰ আণ্টি?
আছো, আছো, মই ভালেই আছো দিয়া। তোমাৰ ভালনে?
ভাত বনালে নেকি?
ভাত,
আৰু বহুত গৰম পৰিছে। দে, আজি কিন্তু বৰষুণ দিছে নে নাই।
নাই, নাই ইফালে বৰষুণ নাই।
ইফালেতো বহুত বৰষুণ দিছে, আহোতে মই দিউ আ, নাইট ডিউটি আছে আহোতে পুৰা ভিজি ভিজি আহিছো।
অ, আমাৰ এইও উম, অ, এইও আহোতে বোলে বাটতে বৰষুণ পালে আকৌ নামাক, নামাক তাতে বৰষুণ চৰষুণ নাই তাই তাই গোটেই ভিজি ভিজি আহিছে।
বহুত বৰষুণ মানে আজি ইফালে এতিয়া মানে বতৰটো অলপ ভাল লাগিছে মানে, গৰম। গৰমটো অলপ কমিছে নহ'লে কালি পৰহি ইমান গৰম পাইছো বাপৰে। ঘৰত যোৱাৰ পিছত মানে, আপোনাৰ হেৰিয়ে নহয়। মই শু'বই নোৱাৰি এই গৰমত।
অ, কালিতো বহুতা একদম বহুত বেছি গৰম আছিল কালি।
উম, কালি তাই তাকে মেজ কৰি আছিল মেছেজ কৰোতে তাইৈ মই শু শুৱাই নাই মইও, কিয় হোৱা নাই গৰম হুবই পৰা নাই মই।
অ, তাকেতো আজিও আজিও দিনত গৰমেই আছে বাহিৰত। অলপ বতাহ আছিলে বাৰু। উম, কিন্তু ৰ'দ ৰ'দ বহুত ৰ'দ অ, মানে থাকিবই পৰা নাই আৰু এ, পিছ, পিছবেলা অকমান বতাহ আছিলে আমি চাদৰ ওপৰ ওপৰত অ, চাদৰ ওপৰত গৈ পেলাই অকমান বহিলো আটাইকেইটাই। ভালে লাগিল বহি পেলাই তাৰ পৰা গাটো ঠাণ্ডা পৰিহে আহিলো। এ, আঠটা মানতহে আহিছো পৰ
অ, এই মানে দুপৰীয়া আপুনি ওলাব নোৱাৰে দুপৰীয়া মানে পাৰিলে আকৌ কাম। কৰিব ইচ্ছা নাযায়, ইমান গৰম পৰিছে।
অ, মোৰ মোৰটয়ে কামেই নকৰে। অ, অ, মই চামে গৰমৰ বন্ধ ৰ'বা তাকে। ত, এইকেইদিন অকমান আছো আৰু ঘৰতে আজি পাঁচ দিন গল।
অ, আপোনাৰ গা ভালে আছে নে নাই।
মোৰ এনে বৰ্তমান আছো ৰ'বা এইকেইদিন যে অহা যক কৰিব লগা হোৱা নাই নহয় ক পচা অলপ অ সেই সটোয়েতটো মোৰ মেইন ক মানে সমস্যাতটো নহলে মোৰ অ তাকে নহলে মোৰ মানে এনেকুৱা বিশিক বিলাক
তাকেইতো উম উম আপোনাৰ অহা যোৱাত বহুত কষ্ট হয় ন মানে ঘৰত আহি আপোনাৰ হেৰি জিৰণি ল'ব সময়ে নহয় আকৌ যাবই হ'ল ৰাতিপুৱা
ৰাতিপুৱালৈ মানে অ ৰাতিপুৱা হ'ল মানে মই দৌৰিবই লাগিব আৰু তাৰ লগতে তাৰ লগতে মানে াইমত ন
সময় নহয় নহয় সেইটোয়ে আৰু নহয় ঘৰৰ মানে আগতে যদি সোনকালে আপোনাৰ ৰাতিপুৱাও খাব মানে য দৌৰা দৌৰি হয় আহিও মানে সেনেকুৱাই হৈ যায়
অ তাকেইতো এতিয়া ৰাতিপুৱা বনাই পেলাইনো কিমান দাঙি দাঙি লৈছে যাম দিয়াচোন উ কি মাহে ৰাতিপুৱাই আৰু উ কিবা অকমান বনাই লৈ যাওঁ ঘৰতটো খাব সময় নহয়েই গৈ পেলাই খাওঁ সেইখিনি খায় দিনতটো থাকিব লাগিল আহি পাওঁতে পাওঁতে কেতিয়াবা পাঁচটাও বাজি যায় কেতিয়াবা এই ট্ৰেইন ৰেলৰ অকমান লিশা লিখা হাল উ
উম আপোনাৰ বিশেষকে সেইটোৰ কাৰণে বেমাৰ হৈছে মানে খোৱা লোৱা ভালকে পৰা নাই আৰু এই আহা যোৱা কষ্ট ন সেই কাৰণে আপোনাৰ বেছি হৈছে। কাৰণ আগততো সেনেকুৱা একোৱেই নাছিলে।
ইয়াত আহিয়ে বেমাৰী হল এতিয়া বয়স নাই ন ইমান দৌৰা দৌৰি কৰি থাক কাৰণে
হয় লাগাতকে মানে নিজৰ মানে কি হেৰি হিচাপে উম যিখিনি কষ্ট কৰিব লাগে তাতকে বেছি কষ্ট হয় আৰু আপুনি কামত বেছি কষ্ট নহয়টো আহ আহা যোৱাত সেইখিনিত বহুত কষ্ট হয়।
উম
কাৰণ আপোনাৰ বহুত দূৰ হৈ যায় ন ইয়াৰ পৰা
উম অ অ সেয়াই আৰু নহলে মোৰ ইমেন এনেকুৱা বেমাৰ হ'বলগীয়া নাছিলে তাৰমানে উম অ তাকেতো তোমাক সুধিবলৈ গৈছিলো ৰবা তাৰ মানে তাইৰো এতিয়া অলপমান অৱস্থা তো বেয়াই অ অনবৰতে বোলে মূৰটো ঘূৰাই থাকে আৰু প্ৰেচাৰটো হাই হৈ থাকে আৰু লে বঙল ডাইলাইছিছ কৰিব আহিছিল তাৰ পিছত প্ৰেচাৰটো বহুত হাই হৈ গল তাৰ বাই ব যোৱাৰ পিছত অ মানে ক'ল অ মানে হেৰি দিওঁ মেডিচিন দিলে আৰু কিবা আকৌ এবাৰ আকৌ বেছিকে ল' হৈ গ'ল বা আকৌ হাই কৰিবৰ কাৰণে আ
এ সেইটোয়ে এই হেৰি কিডনী বেমাৰ সেইটোৱে দিগদৰ মানে আপোনাৰ প্ৰেচাৰটো হাই থাকিলেও অসুবিধা হয় আৰু হাইত কৈ কম থকাটো তাৰ পিছত ঔষধটো দিয়াৰ লগে লগে লগে লগে ড্ৰপ হৈ যায় মানে ড্ৰপ হৈ গলে আৰু বেছিকে কমি গ'লে আৰু তেতিয়া আৰু বহুত দিগদাৰ হৈ যায় উঠে উঠাব দিগদাৰ হৈ যায় আৰু তেতিয়া কম হলে আপোনাৰ দাইলাইচিছটো কৰিব নোৱাৰে নহয়
উম উম তাক
তাকে মোক তাই কৈছে বহুত দিগদাৰ হৈ আছে আৰু ব্লাড ত', কমি কমি যায় বুলি কৈ আছে।
অ, কেইবাবাৰো ল'ব লগা হ'ল। কিমান আৰু মানুহে দি থাকিব দিয়াচোন, বাৰে বাৰে। ক'ত মানুহ পাই থাকিম এনেকে?
আৰু এইটো বেমাৰ বহুত লেতেৰা বেমাৰ, মানে কি আপোনাৰ মানে চবফালে, হেৰি ফালে অ, ফাইনেনচিয়েলি ফেলে, বাকী ফেমিলি ফালে চব ফালে মানে একদম্ একো নোহোৱা কৰি থৈ দিয়ে মানে।
অ, এতিয়া ভালো নহয়, আৰু এইফালে এনেকে চাই থাকি
চাই থাকিব নোৱাৰি সেইটোৱে অ, আৰু আপোনাৰ কিবা এটা হোৱাৰ লগ্ লগে লগে আপোনিটো হস্পিতালত ননাকেও থাকিব নোৱাৰে নহয়। হেৰি নকৰাকে। উম, চাই থাকিব নোৱাৰি নহয় একো নোহোৱাকে। বৰ দিগদাৰ হৈছে। তাইয়ো মোক কৈছে, লা লাহে লাহে বেয়া বেয়া বেয়াৰ ফালে গৈ আছে আৰু, এনেকে বহুত বছৰ এনেকে থাক্ কিল্ ন
উম, উম, উম, তাকেটো এনে মানে তাইটো উম, এনেকে বেমাৰ বুলি পৰ্ পৰি থকা মানুহ নহ য়েই। তাই অকমান ভাল পালে তাই ঘুৰা ফুৰা কৰি থাকে বা ইফালে ওলাই মেল্ লি গৈয়ে তাই ভাল পায়। এনেকে বিচনাত পৰি থকা মানুহে নহয় তাৰমানে তাই এনেকে বিচনাত পৰি আছ্ মানে সঁচাকেই বহুত
বহুত বেমাৰ। উম, উম, আৰু নহয় আপোনাৰ এই হেৰি কিড্নী প্ৰব্লেমটো হ'লে, ডায়েলাইচিচ্ কৰিলে একদম মানুহৰ গোটেইখিনি ভি তৰ্ গোটেই এনাৰ্জি নোহোৱা হৈ যায় ন। ব্লাড টো যেতিয়া চেঞ্জ কৰে গোটেই এনাৰ্জি নোহোৱা হৈ যায়, চ' সেইকাৰণে মানুহ টোৰ লাহে লাহে লাহে লাহে মানে একদম পুৰা দুৰ্বল হৈ যায় থাকে। আৰু এতিয়াতো সেইখিনি সম্ভৱো নহয় কিড্নী লগোৱাটো। আৰু এনেকুৱাওটো নহয়, যে কিড্নী লোগালেই যে ভালে থাকিব। এইটোতো কোনো গেৰেণ্টি দিব নোৱাৰে ন'। কিমান, আপোনাৰ কিমান কাৰ আয়ুস্মান কাৰ বোৰ থাকিলেও, মানে আপোনাৰ হেৰি নহয় মানে, যায়ে, আপোনাৰ পাঁচ, ছয় লাখৰ ওপৰত যায়ে। ঔষধ মানে, কিছুমান ঔষধ বহুত দামীটো আপোনাৰ নব্বৈ হাজাৰ টকা। এনেকুৱা টাইপৰ হেৰি হয়, সেইকেইটাটে ল'ব লাগিবয়ে।
অ' তাকে।
ভৰ্তি কৰাৰ পিছত মানে, হেৰি অপাৰচন কৰাৰ পিছত এতিয়া আধাতেও এৰিব নোৱাৰে। আপুনি যেনেকে
উম, উম, উম, তাকে। উম, এতিয়া আমাৰ নিচিনা মানুহৰ কাৰণে সম্ভৱ নহয় দিয়াচোন।
অ', সেইটো, সেইটোতো নহয়, একদম সম্ভৱ নহয় আৰু মানে মিডিল ক্লাছ ক্লাছ, ফেমিলীৰ কাৰণে আমাৰ ইমানখিনি ক্ষমতা নাথাকে নহয়। আৰু আপুনি এইটোও নহয় যে সেইখিনি অকল আপোনাৰ, যদি কাৰড চাৰট নাথাকে দশ পোন্ধৰ লাখ মান অকল বেমাৰটোতহে যাব, তাৰ পিছত আৰু গোটেই জীৱন আপোনাৰ ঔষধবোৰ থাকেই, মানে প্ৰত্যক মাহত। মানে আপোনাৰ বিশ হাজাৰ, ত্ৰিশ হাজাৰ কে ঔষধে খাব লগা হৈ হৈছে। যে ডিচাৰ্জৰ পিছত, ত' সম্ভৱেই নহয়। সেইটোটো সম্ভৱ নহয়, নহয় ইমান খিনি। সেইটোোৱে বৰ দিগদাৰ মানে, কৰিম বুলিও কৰিব ন' পিছত ঔষধ খিনি খাব নোৱাৰিলে তেতিয়াাহ'লে তো লা কৰি লাভেই নাই।
অ', মান কষ্ট কৰি ইমান অ কাটা মেলা কিমান মানে শৰীৰটো কষ্ট
সেইটোয়ে আৰু হেৰি নহয় নহয় আৰু বিশেষ ইয়াতে আপোনাৰ ঘৰ নিজৰ ঘৰৰ মানুহ হ'ব লাগিব কোনোবা এটা বা মৰা মানুহ মানুহৰ পৰা দিলেও মানে, কি দিলেই বাৰু মানি ললো মনা মানুহ এ তাৰ পৰা দিলে কিন্তু বাকী ইণ ফিউচাৰ গোটেই আপোনাৰ মানে যেতিয়ালৈকে থাকে আৰু গোটটো আপুনি একদম পুৰা হেৰিত থাকিব লাগিব ঔষধতে থাকিব লাগিব। সেই ঔষধবোৰৰ খৰচা বেমাৰ কৰাৰ পিছত হেৰি নহয় ন কৰাৰ পিছত আপুনি এইটো ক'ব নোৱাৰে যে হেৰি নহয় দে বেমাৰ চেমাৰ নাই আৰু একদম পুৰা তোন তোনকে ঘূৰি থাকিব আৰু সেনেকে কব নোৱাৰে আৰু সেইটো বস্তু সুস্থ বুলি ক'ব নোৱাৰে কাৰণ কিয় ঔষধত থাকিব লাগিল মানেতো সেইটো হেৰিয়ে নহয় আপোনাৰ সুস্থ বুলি কব কেনেকৈ পাৰিব সেনেকুৱা হৈ যায়। এ মোক কৈছিল তাই মাহীৰ কথা কৈছে এনেকে আহি থাকিব আমিও এনেকে চাই থাকিব লগা হৈছে বৰ দিগদাৰ হৈছে কি কৰো এনেকুৱা উপায় নোহোৱা হৈছে
অ', তাকেতেতো তাই এতিয়া মানে ইমান মানে মানসিক ভাৱে বহুত মানে শক্তিশালীতাই আছে
উম সেইকাৰণে সেইটোয়ে সেইকাৰণে ইমান বছৰৰ পিছতো মানে পুৰা শক্তি মানে নিজৰ মনৰ শক্তিৰেে মানে হেৰি নহলে এনেকুৱা হেৰিতটো মানে ইমান বছ থকাত টো সম্ভৱেই নহয় ইমানখিনি হেৰি হোৱাৰ পিছত
উম তাই কেইদিনমানলৈকে ত অ কেইদিনমান আগলৈকে তাই ঘূৰা ফুৰা কৰিয়ে আছিল আজি ধৰা পোন্ধৰ বিশজন মান আগলৈকে তাই কৰ'বাত ক'বাত গৈয়ে আছিল তাই বাবু বাবুত সেই নলবাৰীৰ হোষ্টেলত গৈছে হোষ্টেলতো তাই অকলে অকলে গৈ তাৰ পৰা আমাৰ গাঁৱত নলবাৰীত আমাৰ খুৰাহঁতৰ ঘৰ আছে তালৈ কিনি গৈছে তাৰ পৰাৰা অকলে অলে আহি অ', অকলে অকলে ডায়েলিচিছ কৰিব আহে, ইমানখিনি তাই মানে আছিলে মানসিক ভাৱে তাই মানে
মানে সেইটোয়ে আৰু বিশেষকে এইটো বেমাৰত মানসিকভাৱে একদম পুৰা হেৰি হৈ আছে কাৰণেহে ইমান দূৰ মানে চলি আছে নহলেতো কেতিয়াবাতে ভাঙি পৰিল হয় যিমান হেৰি হৈছে
উ তাই হয়তো মান তাই ভাবাও নাই চাগে তাই ইমান এ ত ডাঙৰ এটা হেৰি বি আছে তাই চাগে নিজেও এইতটো অনুভৱ কৰিব পৰা নাই উম তেখেতত চাই নেি উ কিডনী মানে সমস্যাত
এই বিশেষকে এইটো আপোনাৰ ন খাদ্য প্ৰথমতে খাদ্য আমিতো ইমান সেনেকুৱা খাদ্য খাব নোৱাৰো খোৱা নাই নোখোৱা নহয় ন আগৰ নিচিনা আমি যি খাওঁ চব ভেজেলিয়াই খাও আপুনি চব্জি খালেও আমাৰ ভেজালেই চব্জিত আৰু মানে প্ৰেচাৰ যদি হাই হয় যদি প্ৰ মানুহ কিছুমান ডায়বেটিক আৰু প্ৰেচাৰ থকা মানুহৰ মানে কিডনীৰ মানে বিশেষকে সিহতি বহুত হেৰি হয় মানে কিডনী টো মানে প্ৰেচাৰতটো যদি হাই হয় আৰু ডায়বেটিক হয় কিডনৰ প্ৰব্লেম বহুত হৈছে তেতিয়া মানে সেইটো অ' পাৰে। সেইটোৱে মানে মেইন আৰু আপোনাৰ বিশেষ কাৰণ সেইটোয়ে হয়। কাৰণ আমাৰতো এতিয়া চাই থকা নাযায় ন' প্ৰেচাৰতটো। প্ৰেচাৰটো কিছুমান কেতিয়াবা মানে এ আৰু এনেকুৱাও নহয় যে একদিনত প্ৰেচাৰ হাই হৈছে আৰু মানে অ সেইটো বেমাৰতটো হৈয়ে থাকিব। তেনেকুৱা নহয় কিন্তু আপোনাৰ আগৰ পৰা হৈ থাকে যেতিয়াহ'লে পিছলে আমি বেছি গাত বেয়া লাগে তেতিয়াহে প্ৰেচাৰ জোখা যায়। নলেতো জোখা নাযায় অ' সেইকাৰণে মানে কি সেইটো খাইে থাকিব লাগে প্ৰেচাৰ আৰু চুগাৰ টো বিশেষকে পৰীক্ষা কৰিয়ে থাকিব লাগে মাহত পাৰিলে যদি এবাৰকে পৰীক্ষা কৰিব পাৰে ভাল হয় মানে তেতিয়া। তেতিয়া মানে হেৰিটো হৈ থাকে আৰু। আৰু মানে আজিকালি কি সৰু লৰা ছোৱালী কিয় হয় বাহিৰৰ খাদ্য বহুত খাই ন'। বাহিৰৰ খাদ্যয়তটো বহুত বেয়া বহুতেই বেয়া মানে। সেনেকুৱা সেইটোৱে আৰু সেইটো কাৰণে সেইটোয়ে সেইটোয়ে। সেইটোয়ে আৰু আজিকালি আমাৰ খাদ্য ইমান ভেজেল আপুনি চব্জি কিনিব গলেও মানে যেতিয়াল আপুনি পাৰে য যদি ঘৰতে মানে খেতি চাতি কৰি যদি খাব পাৰে তেতিয়াই ভাল আৰু। এটা দুটা যি খাব পাৰি।
অ', অ' তাকেইেতো আজিকালি মানুহৰ সময়ো নাই এইবিলাক কৰিবলৈ উ, জাগাও